অ'হ।
কি কৰিছা।
এ আছো ৰ'বা এনে তুমি?
ময়ো আছোঁ আচ্ছা কালি ছানডে নহয়। খালোঁ খালোঁ তুমি খালা?
খালোঁ খালোঁ বাকী ছানডে' কিবা প্লেন কৰিছা নেকি তুমি?
উম কালি তো এনেকুৱা কৰা নাই এনে ভাবি থৈছো এটা জেগালৈ যাওঁ বুলি
কলৈ যাবা বা তুমি
উম মেঘালয়ৰ ফালে যাওঁ নেকি কালি
অকলে অকলে যাবা নে কি
হে হেহু হেহু সকলোৱে কলে নহয় লগৰ কেইটাৰ লগত যাম যাবা যদি ওল ওলাবা
অঁ তাকে ৰ'বা মই এই দুদিনমান আগত ফুৰি আহিলোঁহে ন এতিয়া আৰু ক'ত যোৱা হ'ব মোৰ
আচ্ছা ক'ত গলা
মই কাজিৰঙা গৈছিলোঁ ৰ'বা তাতে চাৰিদিনমান থাকিলোঁ থাকি অলপমান ফুৰি পিনে আহিলোঁ আৰু
অ অ কেনেকুৱানো তাতে থকাৰ ব্যৱস্থাবিলাক মানে কেনেকুৱা একদম ধৰা ফেচিটিজ বিলাক কেনেকুৱা
ফেচিটিজ বুলি ক'লে তোমাৰ বেয়া নহয় আৰু ফেচেলিটিজ এতিয়া যদি তুমি প্ৰকৃতি ভাল পোৱা তেনেহলে যাব পাৰা আৰু তাতে ধৰা তাতে জন্তুবোৰতো দেখা পোৱা পাই আৰু লগতে তাতে গড় দেখা পাইছো ৰবা এটা দুটা দেখিছো দেখিছোঁ আৰু ইমান দেখা নাই আৰু যিমান কয় মানুহে সিমান দেখা নাই
উম হোহু
বাকী তুমি যদি যোৱা তুমি যদি জানিব বিচৰা মই ক'ব পাৰিম আৰু তাৰ বিষয়ে যদি তোমাৰ যোৱাৰ প্লেনিং আছে তাৰলৈকে কিবা
অ দেচোন কোৱাচোন মই যাব লাগিব তাৰমানে
ফাৰ্ষ্টটো তুমি ইয়াৰ ধৰা গুৱাহাটীৰ পৰা গ'লেতো অকনমান সময় লাগেতো তোমাৰ সাত আঠ ঘণ্টা কিবা লাগি যাব যদি নিজা গাড়ীত গৈছা তো ভালে কথা বাৰু তেনেহলে তোমাৰ কম সময়তে হ'ব বাকী তোমাৰ তাতে গৈ খোৱা লোৱাৰ ক্ষেত্ৰতটো ভালে পাবা ধৰা যিবোৰ আমি লোক লোকেল ফুড আছে সেইবোৰে তাতে পাবা আৰু যদি থাকিবলগীয়া হয় তে তেতিয়াহ'লে তোমাৰ হোম ষ্টেজ আছে তোমাৰ ৰিজৰ্টো আছে বা তাৰে লোকেল মানুহৰ ঘৰত তো থাকিব পৰা সেনেকোৱা ব্যৱস্থাও আছে আৰু আৰু তোমাৰ ফুৰা যদি ফুৰিব মন আৰু ভালকে তেনেহ'লে তুমি তাতে জীপ চাফাৰী পাবা বা যিটো আমি হা হাতীৰ চাফাৰী যে হয় যাতে হাতীৰ ওপৰত উঠি ফুৰিবলগীয়া তো সেইবোৰ সুবিধা আছে আৰু বাৰু
অঁহ তেতিয়াহ'লে ভালেই দেখোন
সেইটোতো ভালেই তুমিও কৈছা নহয় এতিয়া মেঘালয় যাম বুলি
অ মই ফটো বিলাক চাইছিলো নহয় মই মোবাইলত পাইছিলো তাৰে মানে প্ৰকৃতি ফটো বিলাক পাইছিলো তোমাৰ একদম সেউজীয়া সেউজীয়া একদম গছ গছনি তাৰ পাছত ইমান ধুনীয়া জেগা মই বোলো কালি এবাৰ যাই আহো ফুৰি আহো গৈ চাই আহো জেগা জেগাডোখৰ
অ মেঘালয়ত যাম বুলি ভাবিছা যদি ভালেই বাৰু বাট তোমালোক যাম বুলি ক'ত ক'ত বা ভাবিছা এনেকুৱা কিবা ঠাই আছেনে
অ বৰ্তমানতটো এটা আছে মাৰখাম ভেলী বুলি এটা জেগা‌ আছে তাতে গ'লে ভাল অৱস্থা তাগে তাতে বিৰাট ধুনীয়া জেগা এইটো
অ বাকী তুমি কি প্ৰথমবাৰৰ বাবে যাই আছা নে আগতেও কেতিয়াবা গৈছা?
নাই নাই প্ৰথমবাৰ প্ৰথমবাৰ
বাকী তোমাৰ লগত কেইজনমান বন্ধু যাব এনে!
আমাৰ লগত মোৰ লগত যাব তোমাৰ চাৰি পাঁচজনী মান যাব আৰু চাৰিজনী মান যাব আমি চাৰিজন হ'ম আৰু
অ মানে তোমালোকে ধৰা নিজা গাড়ী লৈ যাবা নে যিবিলাক চলে আৰু নৰ্মেল গাড়ী সেইবোৰতে গুচি যাবা?
নিজা নিজা, নিজাকে নিলে তেতিয়া সুবিধা হ'ব ন। নৰ্মেল গাড়ী অলপ অসুবিধা হ'ব।
এনে থাকিবা নে তাতে কেইদিনমান নে
নাই নাই নাই না নাই নাই নাথাকো নাথাকো।
কিয় নাথাকে, ৰাতি ইমান ঠাই আছে। ঘুৰিবলগীয়া মেঘালয় বুলি ক'লে থাকিব লাগে দুদিনমান।
ছিলো তাৰ মানে পিছদিনাখন আকৌ অফিচ আছে ন ডিউটি আছে, সেইকাৰণে নাথাকো তাৰমানে
অ' বাকী কি তুমি এইটোতো বাৰু হ'বলগীয়া প্লেনিংহে আগতে ক'ৰবাত গৈছা নে ফুৰিব এনেকে?
গৈছো গৈছোঁ আগতে তোমাৰ হেৰি কি বুলি কয়, শ্বিলঙৰ ফালে গৈছিলোঁ, তোমাৰ ডাউকি ফালেও গ'লো
অৱ ডাউকীৰ কথা ময়ো শুনিছোঁ ৰবাচোন তাৰে মানে মোৰো যাব ইচ্ছা আছে বাৰু তাৰে বিষয়ে মোকো অলপমান জনোৱাচোন ময়ো মানে ভাবি আছোঁ এইকেইদিনৰ ভিতৰত যোৱাৰ কথা।
অ তুমি তাৰমানে তাতে গলে অহ পৰাৰপক্ষত তুমি নিজা গাড়ী লৈয়ে যাব লাগিব। নিজা গাড়ী লৈ গলেই ভাল তাৰমানে, বেলেগ এনে পাব্লিক মানে তোমাৰ ধৰা লাইন গাড়ীত যদি যোৱা তেনেহলে দিগদাৰে আছে।
অৱ
নিজাকে আৰু পৰাপক্ষত গৰম কাপোৰ অলপমান লৈ যাব লাগে আৰু তাতে। বতৰৰ কোনো ঠিক ঠিক নাই ন।
তে
হা হা।
বোলো বেছিয়েত
অ ইমান বেছি নহয় মানে লগত লৈ যাব লাগে। আৰু যদি ঠাণ্ডাতো হয়, তেতিয়া ৰিস্ক ল'বতো নোৱাৰি ন। ক'ত চুৱেটাৰ বিচাৰি থাকিবা আকৌ তাতে।
অৱ মই শুনিছো তোমাৰ ডাউকীৰ এখন নদী আছে বোলে তাৰে বোলে পানীবোৰ বহুত চাফা?
উম বহুত চাফা।
বাকি তোমালোক যেত
ভালে লাগে গৈ আৰু তুমি হেৰিত গৈছা নেকি বৰাপানী গৈছা ছা নেকি?
বৰা পানী মই যোৱা নাই ৰবা তুমি গৈছা নেকি?
অ গৈছিলো। ভাল লাগে তাৰে এছেচ। চিনা চিনাৰীবিলাকো ভালেই লাগে
তুমি চোন তেনেহলে বহুত ঠায়ে ফুৰিছাহে
আহ ফুৰিছো
পিছে বৰা পানীৰ কথাাতটো পিছত জানিম বাৰু ডাউকীত যে গলা তোমালোক তাতে ধৰা কেইদিনমানৰ বাবে গৈছিলা তোমালোকে এনে
আমিতো দুদিন দুদিনৰ কাৰ দুদিনৰ কাৰণেই গ'লো
হয় নেকি তাতে ক'ত থাকিছিলা এনে হোটেলত থাকিলে নে হোম ষ্টেবোৰ যে থাকে তাতে আছা
অ হোম ষ্টেতে আছিলো আমি আমি নে প্ৰথম দিনা থাকি নেক্স পাছদিনা গুচি আহিছো আৰু
অ বাকী তোমাৰ তাতেতো চাগে ধৰা আমাৰ অসমত যেনেকুৱা খাদ্যবোৰ পায় সেনেকুৱা খাদ্যতো তাতে নাপ
নাই নাই নাই তাতে তাতে একদম পৰাপক্ষত তুমি যদি তোমাৰ ইচ্ছা আৰু সেইটো তুমি বইল টাইপো তাতে বিচাৰা বিচাৰিলে সেইটো তাতে বইল টাইপো দি দিয়ে খাবলে আৰু তোমাৰ কি বুলি কয় তাতে ট টেলি বেলেগেই আৰু
বাকী ফটো চটো উঠিছা নে নাই ফুৰিব গৈ তাতে।
উঠি উঠিছোঁ উঠিছোঁ
দেখাবা মোকো কেতিয়াবা লগ পালে অকলে অকলে ফুৰি থকা বেলেগ বেলেগ ঠাইত
দে দে দেখাম দে দেখাম দে দিয়া বাকী তোমাৰ এতিয়া কি নেক্স কত যোৱাৰ প্লেনিং আছিলে
মোৰ এতিয়া বৰ্তমান প্লেনিং হোৱা নাই ৰ'বা মই তোমাৰ কথা শুনিহে মোৰ এতিয়া ডাউকি যোৱাৰ অলপমান ইচ্ছা কৰিছোঁ বাকী তোমাৰ এনে মোৰ ভূটান যাবলগীয়া আছিল মানে ভূটানত অলপমান আলহী থাকে ত তাতে অলপমান যোৱাৰ প্লেনিং কৰি আছোঁ আৰু বৰ্তমান
যাবা তেনেহলে ভাল লাগে ধ ফালে বাৰু মই যোৱা নাই এনে দেখিছো বাৰু ফটোত জেগাটো ভালেই লাগে।
যোৱা যদি ওলাবা আৰু মোৰ আপত্তি নাই মই লৈ যাম বাৰু তোমাকো ফুৰাই আনিম এবাৰ
আহ যাব লাগিব এদিন
বাকী এতিয়া ভাত পানী খালা নে কি তুমি
নাই নাই খোৱা নাই বনাই বনাইহে আছে তোমাৰ হ'ল
নাই ৰ'বা আমাৰো বনাইহে আছে বাকী তোমাৰ ই এটা কথা সুধিবলগীয়া আছিল ৰ'বা পাহৰি গৈছিলো তুমি যে মানে কালি ছানডে হিচাপত শ্বিলং যোৱাৰ প্লেন কৰিছা। কিবা এনে ধৰা বিশেষ কাৰণত নে এনেই আৰু মনত আহিল বাবে
নাই নাই নাই আমাৰ এইটো আগত এতিয়াকে প্লেনিং আছিলে আমাৰ তিনিদিন আগতে তিনি চাৰি চাৰিদিন আগতেই প্লেনিং কৰিছো যে এইটো চানডে কৰবাত যাও এতিয়া ক'ত যাওঁ ক'ত এতিয়া নেক্স দিনা আকৌ ঘূৰি আহিবও লাগিব মানে সেই যোনদিনা খন যাওঁ আৰু অহাকালি যদি যাওঁ অহাকালি ঘূৰি আহিবও লাগিব সেইবুলে আৰু বেছি দূৰ জেগা হেৰি কৰা নাই সেই তাতেই যাম বুলি ভাবিছো আৰু বেছি দূৰলৈ নাযাওঁ
এদিনত যাই ঘূৰি আহোতে অকমান কষ্ট হব সকলোৰে
উম উম হ'ব হ'ব
আগৰ পৰাই প্লেনিং কৰি আছা কিন্তু মোকতো জনাব পাৰে এবাৰ ময়ো ইচ্ছা কৰিলোহেঁতেন যাবলৈ
আহ মই গম নাপালো নহয় যাবা বুলি
এতিয়াতো গম পালা এতিয়া আৰু পিছত কিবা যদি আহিবলগীয়া প্লেন কিবা কৰিছা ক'ৰবালৈ যোৱাৰ
আহ আহ আহ আহ যাম জনাম জনাম নিশ্চয় জনাম দিয়া
বাকী এনেই তোমাৰ অফিচ কেতিয়া শেষ হল
মোৰতো ছটাত ছটাত ছুটী হয় ন
অ আহিলা মানে জল্দি আহিলে চাগে ঘৰ
উম উম সাতটা চাৰি সাতটা মানত আহি পাও
এনেচোন তুমি অফিচৰ পৰা বাহিৰে বাহিৰে ক'ৰবাত ফুৰিব যোৱা সদায় সদায় আজি যোৱা নাই নেকি
আহ নাই নাই আজি যোৱা নাই
আজি অ কালি যিহেতু
কালি কালি যিহেতু প্লেন কৰিছো আজি অলপমান ৰে কৰিব লাগিব ন
ভালে মানে অলপ মাথাতো মাৰিছে আৰু তোমাৰ ভালে
তাকে বাকী ভাত পানী তো হোৱা নাই চাগে
নাই নাই এতিয়া
আজি আজি কি আজি কি আছে আজি কি বনালা
আজি মই অকমান এই গৈছিলো ওলাই গৈছিলো তাকে অলপমান মাছ লৈ আহলো ৰ'বা তাকে বনাই আছে মায়ে তোমালোকৰ
অ অ আমাৰ এই হেৰি কি বুলি কয় মাংস লৈ আহিছিলোঁ মই তাৰপিছত মাংস এতিয়া ব বনাই আছে মায়ে
যোৱাৰ আগত মানে ভালকে
একদম খাই লৈ যাম আৰু
দিয়া তে ঠিকে আছে দিয়া এতিয়া নহলে ৰাখিছো দিয়া কালি যিহেতু যাবা অলপমান ৰেষ্ট কৰা তুমিও
হ হা ঠিক ঠিক আছে ঠিক আছে দিয়া ঠিক আছে ময়ো ৰাখিছোঁ
ঠিক আছে
অ শন্ন ন ম